অহ কোৱা কি কৰি আছা।
হে কি কৰিম গাঁৱৰ পৰা আহিলো আৰু। আজি ৰাতিপুৱা। তাৰে তোমাৰ এই। পিঠা আনিছিলো ৰ'বা আইতাই দিয়া তাকে খাই আছিলো চাহৰ লগত তুমি।
হয় নেকি এ মই এনে আছো ৰবা এনে বহি আছো আৰু।
অ বাকী গাৱৰ ফালে গ'লোহে বহুত দিনৰ মূৰত বহুত ভাল লাগিল।
কি কোৱা গাৱ গৈছিলা নেকি?
অ গৈছিলো এ তাতে বহুত ভাল। ফটো দেখিছাই চাগেচোন।
অহ
তাকে ধৰা ৰাস্তাৰ কাষে কাষে গৃহ। অকলে অকলে ধানৰ খেতি দেখিলো কিন্তু? ইমান ভাল লাগে নহয় আৰু গৰমত। ট্ৰেইনতো তেওঁলোকে ইমান কষ্ট কৰে দেখিলে বেয়া লাগে দিয়া।
অ একেবাৰে ঠিক কৈছা দিয়া আৰু মানে আমি যিবিলাক প্ৰতিদিনে যি ভাত খাওঁ ন এই তাৰ পৰাই ন যিবিলাক কৃষকৰ মানে যিটো কষ্ট সেই কষ্টৰ দ্বাৰা যিটো ধান উপাৰ্জন হয় তাৰ পৰা আমি চাউল হয় তাৰ পিছত আমি ভাত খাওঁ ন বনাই কিনে আৰু তোমাৰ ধৰি লোৱা এই। টো বহু যি সময় আছে সেই তেওঁলোকৰ কষ্টৰ মূল সঠিকভাৱে দিয়া নহয় দি দিয়াচোন মানে মানে বহু মানে কৃষকৰ কষ্ট হয় বহুত কিন্তু তেওঁলোকৰ যিটো মূল্য পাব লাগে সেই মূল্যটো তেওঁলোকক দিয়া নহয় হয়নে।
হয় দিয়া মই মই মই সঁচাকে কবলৈ কি জানা মই সৰুতে ভাবিছিলো আৰু এই খেতি কৰাতো বহুত সহজ কাম এতিয়া যেতিয়া ডাঙৰ হোৱাৰ পিছত বুজিছো মাটি চহুৱো হওক বীজ সিচা হওঁক সাৰ দিয়া পানী যোগান ধৰা শস্য চপা যিবোৰ মই দেখি আহিছো? ্ ন ইমান প্ৰত্যেকটো কামত যে ইমান ধৈৰ্য্য আৰু পৰিশ্ৰম লাগে তাৰপিছত মই। উপলব্ধি কৰিছো আৰু যে ইমানো? সহজ কাম নহয় আচলতে।
একদম ঠিক কথা কৈছা দিয়া আৰু তুমি তাৰোপৰি যদি তুমি সময়ত তোমাৰ বৰষুণ নাহে বা তোমাৰ অ শস্য সোনকালে সিঁচা নহব তোমাৰ টাইমত সিঁচা নহয় এনেকোৱা আৰু অতিবৃষ্টি অতিবৃষ্টি হয় তেন্তে তোমাৰ গোটে যিবিলাক খেতি আছে সেবিলাক নষ্ট হৈ যায় ন মানে। আকাংক্ষা বহুত থাকে আৰু মানে কৃষি জীৱনৰ যিবিলাক মানে সঁচাকৈয়ে দিয়া কৃষি জীৱনতটো ন মানে বহুত প্ৰকৃতিৰ ওপৰতে বহুতখিনি নিৰ্ভৰশীল আৰু।
হয় এতিয়া মানে আমাৰ গাঁৱত এজন। খুৰা আছে আৰু। তেওঁ মানে পুৱা খুব সোনকালে উঠে আৰু খেতিলৈ যায় আৰু সন্ধিয়া ঘৰলৈ উভতে। সিহতৰ মানে মানে। তেওঁৰ তেওঁৰ আৰু বিশেষকে পৰিশ্ৰমতটো কেতিয়াবা দেখি মোৰ আচৰিতে লাগে যে। মানুহ এজনে ৰাতিপুৱাৰ পৰা সেই গধূলিলৈকে তোমাৰ ৰ'দত কেনেকে খেতিৰ লগত ইমান মানে জড়িত হৈ থাকিব পাৰে।
অ দিয়া ঠিকে কৈছে দিয়া আমাৰো মানে মানে মোৰ ককা আছে ন ত ত গাঁৱত যেতিয়া যাও আৰু ককাৰ লগত মই যেতিয়া হাল বাব যাও বা ককা সৰু থাকোতে আৰু ককাই মোক এই তোমাক বহাইছিলে নবহাইছিল পিছে এই মই যি আছে মই তাত। তোমাৰ যে গৰু আছিল গৰুৰ পিছত যি মৈ বান্ধি দিয়ে তাৰপিছ তাত যে উঠি উঠিবলৈ দিয়ে তোমাৰ টানি তুমি তাৰপিছত গৰু বিলাকে তোমাক টানি থাকে এ গথাই মানে যিটো দবলা আছে সেই দবলাটোৰ পুৰা চাৰিওফালে তুমি উঠিছা নে নাই তাতে পিছে।
মোৰ সেইটো অনুভৱ কৰা নাই মানে সৰুতে মই ইমান গাঁৱত যোৱা নাছিলো তো এতিয়া এতিয়া আৰু বয়সটো গুচিয়ে গ'ল দিয়াচোন সেইবোৰ সময়ৰ -
সেই যি ভাল লাগে ন মই উঠিছিলো দিয়া মানে পাছ গৰুৰ পাছফত এ মইখন বান্ধি দিয়ে মই উঠি থাকো গৰুটো পুৰা মানে পকাই পুৰাৰু দি গৰুটো কোমাই থাকেত যাই থাকে গৰুটো মই ইতে উঠি উঠি পকা খচি গছি মানে বহুতেই মানে মজ ল আৰু ক'বলৈ গ'লে সেই দিনবোৰ মানে ম কৰিলে এতিয়াও মানে মোৰ ভাল লাগে যে আৰু আৰু তোমাৰ ই জোক আছিল তোমাৰ যেতিয়া যেতিয়া ভূই ৰোবৰ হয় ন তেতিয়া জোক আছিল জোক বিলাকে মানে যিবিলাক ৰোৱনী আছে তাতে ধৰে সেইবিলাকে জপিয়াই থাকে আৰু জোক বিলাক ধৰিলে মানে সেইবিলাক দে- মে ভাবিলে আৰু মানে সেই অনুভৱবোৰ মানে বহুতেই মানে মানে বহুতে স্মৃতি বিলাক মানে বহুতেই সুন্দৰ আছিল আৰু-
আৰু তুমি ভাবা- তুমি যিহেতু নিজে উঠিছা- তে নিজে আ- ছা তেওঁলোকে মানে ইমান কষ্ট- কৰে তথাপিও মানে অলপো কুণ্ঠাবোৰধ মুখত নেদেখা তেওঁলোকে হাঁহি ফূুৰ্তিৰে মানে কাম বোৰ সম্পূৰ্ণ কৰে ন সেইটো দেখি- দেখিলে মোৰ আচৰিত লাগে। আৰু তোমাৰ- সেইটোতো হয় বাৰু আগৰ সময়ত বাৰু কষ্ট হৈছিল কৃষিৰ ক্ষেত্ৰত কিন্তু ধৰা আজিকালি নতুন নতুন কৃষি যন্ত্ৰ আহিছে ন- তাৰ বাবে অলপমান- কৃষকৰো সুবিধা হৈছে দিয়চোন তেওঁলোকে অলপ সুবিধা লাভ কৰিব পাৰিছে কৃষিৰ ক্ষেত্ৰত-
অ একদম ঠিক কথা হৈছে কি তু- মানে যিটো নতুন যিটো আহ যন্ত্ৰ আহিছে যন্ত্ৰ পাতি আহিছে ন কৃষি কাৰ্যৰ বাবে ত' সেইবিলাক যন্ত্ৰ পাতি মানে মানে বহুতেই মানে সহায় কৰিছে আৰু কৃষক বিলাকক বৰ্তমান সময়ত মানে ধৰি লোৱা কৃষক বিলাকৰ- এই ধান কটা মানে আজিকালিটো ওলাইছে কিমান ত আজিকালি ভূঁই ৰৱা ওলাইছে তোমাৰ তোমাৰ ধৰি লত ট্ৰেক্টৰো মানে জানে আজিকালি হাল মাৰিব নালাগে তোমাৰ গৰুৰ দ্বাৰা ত অ অ কম সময়ৰ ভিতৰত তোমাৰ সেইবিলাকো হৈ যায় ত' বহুত মানে সুবিধা হৈছে আৰু কৃষকসকলৰ কাৰণে নে-
আৰু আজিকালিও জানে কৃষকসকলে কেৱল ধৰা ধানেই নহয় ন ধানেই উৎপাদন নকৰে কেৱল শাক পাচলি হওক- ফল মূল হওক মাহ সৰিয়হক- বহুত ধৰণৰ শস্য উৎপাদন কৰে আৰু তেওঁলোকে আৰু দাদা সেইবোৰ অবিহনে আমাৰ- দৈনন্দিন জীৱন চলাতো সঁচাই বহুত-
তাকেই দিয়া - এয়া আৰু তোমাৰ যিবিলাক মানে কৃষি আছে সেই কৃষক বিলাক কৃষক মানে সেইকাৰণেতো আমি দেশৰ আমি মেৰুদণ্ড বুলি কওঁ ন তেওঁলোক নাথাকিলে জানো আমাৰ দেশখন মানে যি- খাদ্য ব্স্তাটো ভালে থাকিব জানো তেওঁলোক আহ আছে কাৰণেতো আমি ভালদৰে খাদ্য খাব পাৰিছো ন তেওঁলোক আছে কাৰণে আমি বাহিৰ বাহিৰৰ যিবিলাক দেশ আছে তেওঁওলোকলৈ আমি শস্য যিবিলাক আছে সেই শস্য বিলাক আমি পঠাব পাৰিছো ত' আমাৰ কাৰণে আমাৰ দেশৰ কাৰনে কৃষক বিলাক আৰু এটা বহুত মানে- জৰুৰী হয় আৰু ক'বলৈ গলে কিন্তু সেই সেইমতে সেই কৃষক বিলাকে কিন্তু সেই যিটো ঋণ পাব লাগে তেওঁলোকৰ কষ্টৰ কাৰণে সেই কিন্তু বহুত কমেই পায় আজিকালি ন তুমি কি ভাবা সেইটো লৈ-
এ সেইটোতটো ডাঙৰ সমস্যা মানে বহুত- কষ্ট কৰি শস্য উৎপাদন কৰাৰ পিছতো যদি তাৰে যিটো এটা মূল্য আৰু সেই মূল্যটো যদি নাপায় তেন্তে কৃষকসকল নিৰাশ হৈ দিয়াচোন তেওঁলোকৰ কষ্টৰ কাৰণে ইমান ধৰা গোটেই বছৰটো ইমান কষ্টৰে ইমান- সুন্দৰকে কামবোৰ সম্পূৰ্ণ কৰাৰ পিছতো যদি তুমি উচিত মূল্যতো নোপোৱা তেতিয়াাহলে তুমিতো নিৰাশ হবাই অৱশ্যে-
তাই তাকেই দিয়া ময়ো ভাবো তোমাৰ যিবিলাক চৰকাৰ আছে সেই চৰকাৰ আৰু যিটো সমাজ আছে সেই দুয়োটাই মানে কৃষক সকলক মানে অধিক সহায় আৰু সন্মান দিয়াটো উচিত আৰু মোৰ মতে কাৰণ তেওঁলোকেতো আমাৰ কাৰণে আমাৰ পেটটো ভৰাই আছে ন তেওঁলোক নহলে জানো আমি থাকিব পাৰিম তেওঁলোকে এজন শস্য- উৎপাদন নকৰে আমি কি কিহৰ পৰা ভাত খাম মানে কিহৰ পৰা এইবিলাক শাক পাচলি যে বা ধৰি লোৱা এই আহ ফল মূল বা তোমাৰ আঞ্জা হওক এই বেলেগ বেলেগ সেইবিলাক যি তেওঁলোকে উৎপাদন নকৰে ত আমি ক' পৰা খাম সেইবিলাক উপাদন নহলে সেইবিলাকক আমি- চৰকাৰে হওক বা যিবিলাক সমাজ- যি হওক বা মানুহে হওক সমাজৰ সেইবিলাকে তেওঁলোকক মানে যিটো তলৰ দৃষ্টিৰে চাই ন যিহেতু কোনোবা এজন কয় কাৰোবাক যে মই কৃষক হয় বা তেওঁ কৃষে কৃষি কৃষ মানে কৃষি কৰি মানে জৱ জীৱন নিৰ্বাহ কৰিছে ত' বহুতে ভাবে যে এ যে বহুত তলৰ মানুহ হয় এনেকুৱা এনেকুৱা কিন্তু এইটো- কৰিব নালাগে ন সেইটো কৰাটো উচিত নহয় আৰু মোৰ মতে-
মানে জানে কৃষকসকলৰ যদি উন্নতি হয় তেতিয়াহে মানে দেশৰ উন্নতি নিশ্চিত হব নহয় আজিকালি মানে কি হয় বহু শিক্ষিত যুৱকো আধুনিক কৃষিৰ প্ৰতি আগ্ৰহী হৈছে কিন্তু তুমি যে ক'লা ধৰা কৃষকক বহুত মানে তলৰ দৃষ্টিৰে- কোৱা হয় তাৰ বাবে মানে কি হয় যে মানে যিবিলাকৰ আগ্ৰহ থাকে তেওঁলোকো মানে পিছো- কিয় যায় আৰু তেওঁলোকেও সেই- আহ মানে পদক্ষেপটো ল'ব নিবিচাৰে ত' সেই ক্ষেত্ৰত মানে অলপমান চিন্তনীয় বিষয় দিয়াচোন কাৰণ সচাকে ভাবিবলৈ গ'লে যদি কৃষক- যদি কৃষকে কাম নকৰা হয় তেতিয়াহলে মানুহে খাব কি মানুহে কি কৰিব সেইটো মানে খোৱা লোৱাৰ ক্ষেত্ৰত হওক এখন মানে আৰ্থিকভাৱে অধিক মানে জটিল পূৰ্ণ এখন সমাজ গঢ়িত হব বুলি মই ভাবো আৰু
অ দিয়া ঠিকে কৈছা আৰু তুমি ক'লে যে যিবিলাক নতুন আহ যুৱক আছে শিক্ষিত যুৱক তেওঁলোকে আগবাঢ়িছে কাৰণ তেওঁলোকে পঢ়িছে শুনিছে আৰু তেওঁলোকে জানে যে অ যিবিলাক প্ৰযুক্তিবিদ্যা নতুন বৰ্তমান যুগৰ বা তোমাৰ বৈজ্ঞানিক পদ্ধতি কেনেকে কৃষি কৰিব লাগে সেইবিলাক মানে বাৰ কৰি তেওঁলোকে ভাল হৈছে উপাৰ্জন কৰে আৰু মানে কৃষক সকলৰ লা সেইবিলাকো তেওঁলোকে মানে এই কৃষিকা কৰি বহুতে মানে জীৱিকা নিৰ্বাহ কৰি কৰে আৰু এতিয়া বাকী তুমি কেতিয়াও ভাবানে মানে যিবিলাক ধান ৰোৱা শস্য চপোৱা এইবিলাক মানে য কাম ওচৰৰ পৰা দেখিছা নেকি কেতিয়াবা মানে এইবিলাক কেতিয়াবা দেখিছা নেকি তুমি ওচৰৰ পৰা
অ দেখিছো মানে ইমান ভালকে দেখা নাই আৰু সকলো কিন্তু অলপ চলপ দেখিছো আৰু সকলোৰে আৰু দেখি কিনে মোৰ অনুভৱ হৈছে আৰু ধৰা যথেষ্ট কষ্টকৰ কাম আৰু সেইবোৰ আৰু তোমাৰ কি হয় ধৰা বৰ্তমান সময়তো মানুহে ইমান ধৰা নিজে ন কৰে দিয়চোন বেছিভাগ কাম মেচিনৰ সহায়তো কৰে তথাপিও কষ্টতটো মানে অলপ থাকে দিয়াচোন চবখিনি কামতে আৰু মানে বিশেষ কথা কি আজিকালি মানে কি হয় যিটো সচায়ে ক'বলৈ যিটো গাঁৱৰ সৌন্দৰ্য সেই গাঁৱৰ সৌন্দৰ্যতটো মানে এই কৃষিৰ মাজতে লুকাই থাকে আৰু এই কৃষিৰ বাবে গাঁৱৰ যিটো এটা অধিক সৌন্দৰ্যপূৰ্ণ পৰিৱেশ সেই সৌন্দৰ্যপূৰ্ণ পৰিৱেশতটো গঢ়ে বুলি মই ভাবো ত' যদি গাওঁ অঞ্চলত এতিয়া ধৰা চহৰ অঞ্চলতো তুমি সাধুক খেতি দেখিবলৈ নাপাবা চবফালে ডাঙৰ ডাঙৰ অট্টালিকা দেখা পাবা কিন্তু গাঁৱত যিবোৰ ধৰা ডাঙৰ ডাঙৰ পথাৰ হওক পথাৰত খেতি কৰা দেখা পাবা বা যেতিয়া ধানবোৰ পকে তেতিয়া কেনেকুৱা এখন সোণালী পথাৰ আমি দেখা পাওঁ সেই সেই যিবিলাক অনুভৱ বা যিবিলাক সুন্দৰ দৃশ্য ত সেই সুন্দৰ দৃশ বোৰে এটা গুৰুত্বপূৰ্ণ অংশ এখন সমাজৰ কবলৈ গ'লে
হয় দিয়া হয় দিয়া তুমি যিবিলাক কথা কৈছ ন একদম সঁচা কথা আৰু তোমাৰ তুমি জানে যেতিয়া তুমি অ এটা মানে যেতিয়া ভূই ৰোৱা সময় কেইদিনমান যোৱাৰ পিছত মানে কেইদিনান যোৱাৰ পিছত তুমি যেতিয়া গাঁৱলৈ যাবা তেতিয়া কি এটা সেউজীয়া পথাৰৰ পৰিৱেশ দেখিবা পা পাতে পাইছা নে তুমি বিচাৰি সেই সেউজীয়া পথাৰৰ পৰিৱেশটো চাবলৈ
দেখিছো দেখিছো দেখিছো
আৰু তোমাৰ যেতিয়া আৰু সেইটো আৰু আঘোন মাহত যাবা তুমি কেনেকুৱা সোণালী হৈ যাব ন পথাৰখন
মানে ধৰা কি ক'ম আৰু মানে সকলো বস্তুৰে যিটো সৌন্দৰ্য্য সেই সৌন্দৰ্যটো মানুহে মানে লাহে লাহে শেষ কৰিব ধৰিছে আৰু কবলৈ গ'লে মানে কাৰণ ধৰা কৃষকক উচিত মূল্য নিদিয়ে প্ৰথম কথা কবলৈ গলে কৃষকক উচিত মূল্য নিদিয়ে তেওঁলোকৰ যিটো এটা অনুপ্ৰেৰণা হওক বা তেওঁলোকক যিটো আমি আগবঢ়াই লৈ যোৱাৰ বাবে যিটো আমি প্ৰৎসাহিত কৰিব লাগে সেইটো আমি নকৰো তাৰ উল্টাটো আমি কৰো তাৰ ফলত ধৰা তেওঁলোকেও কৰিব নিবিচাৰে তথাপিও তেওঁলোকে কৰে ত' সেই ক্ষেত্ৰত ক'ব গ'লে আমি কিছুমান দৰকাৰী পদক্ষেপ লোৱা উচিত আৰু আমাৰ ফালৰ পৰা পাৰিলে ধৰা যিবিলাক ধৰা সমাজ থাকে সমাজৰ লোক কৰ্মীসকলেও সেনেকুৱা ধৰণৰ পদক্ষেপ লোৱাটো উচিত বুলি মই ভাবো বাকী আজি আজিলৈ ৰাখিছো দিয়া বেছি কথা নাপাতো মানে মই এঠাইত যাব লগগীয়া হ'ল এতিয়া
অ অ দিয়া বাকীখিনি আমি পিছত কথা পাতিম দিয়া